হেল্ল
হেল্ল' অ, কি খবৰ তোমাৰ?
মোৰ ভাল, তোমাৰ?
আছোঁ ভালে।
আহ, নাই এনে আছো যাবা তুমি?
অ', আছো ৰবা এনে।
অঃ।
ব'লা আজিমা হে ভাত খোৱা নাই ৰবা বনাই আছে তুমি?
অ, অ, মই খালো কেটা।
অ', কিহেৰে খালা আজি?
আজি দালি, মাংস এনেকে খালোঁ।
হা, হা, উম, শুনি আছো কোৱা। অহ,
অ।
চব খুলে?
অ, চাগে খালে মইও আছো কিছনতে এনেই।
অ', আচ্ছা।
উম।
বলা আজি নহ'লে কি খাদ্য খাই ভাল পোৱা তাৰে বিষয়ে অলপ কথা পাতো।
উম, উম, বলা।
তুমি কি বেছি খাই ভাল পোৱা? ঘৰৰ খাদ্য নে বাহিৰৰ?
কিন্তু বাহিৰত মানে কবাত যদি ফুৰিব গলে এতিয়া তেতিয়া মানে হে, চিপছ, চকলেট, জুচ। নহলে কিবা উ, মানে চাউ মাও তাই যেনে খাবলে ভাল লাগে আৰু বেছিভাগ মানে চিপছে খাওঁ বাকি খাই ।
মানে ফাষ্ট ফুড নহয় মানে বাহিৰা বস্তু আৰু ধৰ।
অ', বাহিৰা বস্তু?
উম, উম।
উম, আৰু তুমি কি খোৱা?
মই মই ঘৰত মানে বাহিৰা বস্তুৱে বেছি মানে খোৱা যায় ধৰা মানে ঘৰত থাকিলোঁ যদি ভাত চাতে খোৱা যায় এতিয়া বাহিৰৰ ধৰা চিপছ খালো, জুচ খালো, কিবা ভুজিয়া খালো। আৰু বাহিৰা এনেকে বস্তু আৰু কিবা কিবি বেছিভাগে আমাৰ চিপছ যুজি খোঁৱা যায় ন? গৰমো এতিয়া বৰ্তমান। উম উম এই বেছি। মানে বেছিকে মানে ধৰা কৰ'ৰবাত যদি গ'লা আৰু বা খাব মন গ'ল চব মানে প্ৰথমত মান্যত কি আহে মানে কোনটো খাম বুলি ভবা মানে ভোক লগাৰ লগে লগে
লগাৰ লগে লগে নিমিলে ডাইৰেক্ট চিপছটো খাবও ভাল লাগে
তুমি কোনটো চিপছ খোৱা মানে খাই ভাল পোৱা
খাই ভাল পাওঁ মানে স্তনস্ত ভাল হ'লে ত
আচ্ছা আচ্ছা অ আইচক্ৰিমটো খ খোৱা যায় অ
মই তোমাৰোৱা যো মইয়ো সেনেকে তোমাৰ চিপছৰ তেৰে মেৰে টো খাওঁ দেন তুমাৰ বিস্কুট যে অৰিঅ' বিস্কিট হওক বা কিবা কিবা ক্ৰীম বিস্কিট হওক আৰু বিস্কিট মানে বহুত বেছি ভোক লাগিলে বিস্কট খোৱা যায় বা যদি গৰমৰ লগত ঠাণ্ডা জুচো খাই দিও বা আৰু সেনেকে আইচ ক্ৰীম ধৰা সনেকে খাওঁ আৰু মানে মানে পুতুককে ভোক প্লেগ লৈ তোমাৰ বিস্কেটে খোৱা যায় মোৰ
অ বিস্কিট ন উ উম ভাল লাগে আৰু তাতে থাকে ন
অ তিল থকা বিস্কুট সেনেকে খাওঁ আৰু
উম
বাকী আৰু তুমি ঘৰত মানে কি ল কি কি বস্তু মানে বাহিৰা বস্তু খোৱা
উ মানে ঘৰত পছে ঘাল
তুমি কি ৰাখা আৰু ধৰা চিপছ চকলেট তুমি কিবা ৰাখা ঘৰত
অ অ অ অ চিপছ কেতিয়াবা আ নে অ চিপছ বিস্কুট তেনেকে আনি ৰাখো নহলে কেতিয়াবা মেজি চেজি আনি ৰাখো দোকানত
অ উম উম মেগীটো খুব চলে ন মানে গধূলি হেৰিটো মানে
উম চলাই অ বেছিকে আনি থৌ মেগি খাই থাকো আৰু ভুক লাগে ন গধূলি লাগে উম উম আছে আছে হেল্ল'
কেনেকে কৰি খোৱা
বেগীটো মই নিজো চাই কৰি চাওঁ নি হেল্ল'
উম শুনি আছো
হেল্ল' শুনিছা অ মই মানে কি ক হ ফ্ৰাই কৰি খাও ফ্ৰাই কৰি খাও কেতিয়াবা বইল কৰিও খাওঁ বেছিভাগ মানে ফ্ৰাই কৰি খালে ভাল লাগ
অ মানে অলপমান তুমাৰ মচলা চচলা দি মানে পিয়াজ আলু এইবোৰ দি কেনে ন উম সেনেকে ভাল লাগে আৰু মই মোক মায়ে মানে নৰ্মেলি বইল বইলে বনাই খুৱাই মানে মই চাই বহুত কমেই খাওঁ
অ আচ্ছা
মোৰ বনাব হেলা লাগে আৰু মায়ো সেনেকে মানে বইলে দি কেতিয়াবা মন গ'লেহে মানে মই নিজে বনাই আৰু ফ্ৰাই চাই কৰি খাওঁ আৰু এনেকুৱা আৰু উম মে ফ্ৰাই কৰি বেছি ভাল লাগে ফ্ৰাই কৰি খাই
অ ফ্ৰাই পিয়াঁজ দি দিব পাৰ মছলা দিব পাৰা মচলা দিব পাৰা তেতিয়া মানে অলপ মানে
মইতো কেতিয়াবা ৰাতি মেগি চেগি চেগি থাকোই মেগী ভাতো খাওঁ
আৰু আৰু তোমাৰ চাবাচোন ৰাতি যদি তুমি জ্বলি ভাত খালা নটা দশটা মানত মাৰদি ভোক লাগে আ বাৰটা এটা মনত বহুত ভোক লাগে কিবা যদি থাকে ধৰা চিপছ থাকিলে বা তোমাৰ এই চয়া ষ্টিক যে চয়য়া ষ্টিক চয়য়া ষ্টিকৰ পেকেটটো যোনটো জ্বলাটো যে তুমাৰ জলাৰ ৰঙা পেকেট টো
অ
উম উম মখিটো চব ভাত চাত ৰাতি মানে যেতিয়া মাছ দি ভোক লাগে তেতিয়া বেছি ভাল লাগে খাই মানে
অ আচ্ছা মোৰ ৰাতি সেনেকুৱা হোৱা নাই ৰাতি মানে মোৰ ৰাতি বাৰটা এটা ভুক লগা মানে তি লাহান নাই
অ অ কেতিয়াবা ধৰা নাই অ পানী পিয়া লাগে কিন্তু বহুত উম
সনেকুৱা আৰু
উ উম আৰু ঘৰত এনে পকৰা চকৰা হোৱা নাই বনাই
মই নেজানো বনাব পকৰা কিনি খাও বাহিৰত
অ অ অ কেতিয়াবা মানে হ হয়ে
উম
বেচন চেচন দি মিক্স কৰি ভাজ
আৰু ইনগ্ৰিডিয়েণ্চ মানে বহুত লাগে তোমাৰ আৰু সেইটো তোমাৰ সেইটো তুমি মিক্স কৰিব লাগিল আকৌ সেইটো সটো সৰু সৰু পিচ কৰি হেনো অ চাউৰ গুৰিও লাগে নেকি পকীত মাইদাদ হৈ যায় নেকি
উ হয় যাই
অ মাইদাদি হৈ যায় চাগে
বাৰ কিন্তু পকৰৰিও ভাল লাগে দে ঘৰত মানে নিজে বনাই মানে বাহিৰত বাহিৰত চব জোগা মানে পকৰি মানে টেষ্ট ভাল নালাগে কিন্তু ঘৰত যিটো বনাই অলপ টেটো অলপ বেলেগ হয় দিয়াচোন সেইটো ভাল লাগে খাই
এনেকেই আৰু
উ
দিয়া নহ'লে পিছে আজিৰ কাৰণে ৰাখো
আহ অ ঠিক আছে